আহিল ন', হেই আহিল ভুমিকম্প তুমিতো কিবা নটিফিকেচন আহিছেজানা যে কিবা ফাইভ পইণ্ট চেভেন মেগনেট কিবা মে, হেৰি আহিব। ভুমিকম্পই আহিব বুলি। দচ -ছেকেণ্ড আগত তাৰ পিছতে দচ-ছেকেণ্ড মই পাপাক কৈছোঁ হা যে আজি ভুমিকম্প আহিব। অঁ বিশ্বাস কৰা নাই তাই মোক। যায়গা একো নাহে এনেই দেখেগে। তাত গ'লে। মই বহি গৈছো চফাত, চাওঁ দেচোন আজি কিমান মিছা কথা কব পাৰোঁ মই, আৰু দচ -ছেকেণ্ড পিছত আহিছি অ', ইমানো জোৰকে আহা নাই। অলপ লৰিছি আৰু বস্তুবিলাক ইমানো সেই নহয়,
জগন্নাথ, তোৰ নম্বৰটো মই নোচোৱাকে মাৰি দিছোঁ।
কি' -ক ', কি', খাম ভাল পাইগৈছি।
থয়গেচি এতিয়া মোৰ,
এ, বে,
ইমান টাইপ কৰিছো।
সিমানটা হয়, কিন্তু বহুত হয়। ত ', হৈয়ে যায় হেনকে
বহুত দেৰি, ইৰ ', লাহেকে তাইটো মনত হৈ যাব ন',
উম', ৰহচোন ভাল মানে ওৱান-ওৱান কে', আহে ভাল সেইকেইটা পোটুকে মুখস্থ হৈ যায়। কি অকমান দিগদাৰ লাগে অ', - অ', ইভেন টাইপৰ।
মোৰ টো', অকল ডাবল', - ডাবল ', - ডাবল ', ডাবলে মাৰি থাক হৈ গল চব ডবালে আহিছে, মোৰ', অ', মোৰ চব ডাবালে আছে। মই', মানুহটো যেনকে ডাবাল,
অ', বাকী ষ্টৰী যাম-যাম উপায় নাই কালি কিহৰ আছে? চলি আছে যাব লাগিব।
ষ্টৰি, ' অহ', ইয়ে, ৰাম ইমান বেয়া লাগছে, একদম ভাল লাগে নাই সচাই কৈছোঁ আৰু।
ফলোৱাৰ্শ বাঢিছে ন এতিয়া চাগে কোনোবা কোনোবা মেহে আছে সেনেকা টাইপৰ আৰু ভাবিব কোনো নাই বুলি টোকানে দিব দিছে
হয় চাগে অ লে এনেকে দিবন ঠিকে আছে কিন্তু হয় লও ভাল ফটো
অ তাকেতো সেনেকাে দিছে ভাল কথা কিন্তু ফটোটো দি ভাল কি ফাল্টু ফাল্টু ফটো দিছে ত এখন তোৰ ফটো খনে চাগে ভাল হয় বাকী কেইটা ভালে লগা নাই।
সচ কতখনো মিলে হয়
নহয় নহয় মেদ হয়তো হয় কিন্তু মানে অকণ মানে ডিচেণ্ট হয় মানে অকমান ভাল লাগছে বাকী কেইখনত ক খিন লগা টাইপ লাগিছে। ভাল লাগে নাই
এখন যে আৰু ভিতৰ টো ক্লিপ বেগটো দেখাই আছে
সেইটোৱেফ মোৰ সেইকেইটা টো একেবাৰে ভাল লাগা নাই মোৰ কিবা এটা বহুত খিন টাইপ লাগিছে কিবা পাল্টু লাগছে ভাই হেই
নহলেটো নদিলো হয়
মই এৰি লয় অ নহয় এতিয়া বো বৰ দিয়ে আছে তেতিয়াও বেলেগ কথা হয় না তাকেটো হেৰিয়ে দিছে অ ফাল্টু ভাল দিব পায় কি দিছে
এক ভাল লগা নাই কিবা লাগছে কি যে হব সেইকাৰণে চাগে তাইতো ফনমাৰিছে অ'ব গ এণে অ
অ অ
এই জলবাজিতে দিয়াতে গৈছে থাকিবা
উম লাহেকে কাটি দিব নেকি অলপ দেৰি পিছত সেইটো কাৰণে ত মোক ফোন মাৰিছিল ত জল্দি চা সেইটো কাৰণে
কাটি দিব এ হ
ভাল লগা নাই যিয়ে নহক ভাল লগা নাই একেবাৰে ভাল লগা নাই
বা যাক দেখাব লাগে তাই কাৰণে দিছে চাগে বা তাইৰ কাৰণে হৈ গ'ল চ হৈ গ'ল হৈ গলে ডিল কৰি দিব হলে ভাল লাগে নাই
ভাল লগা নাই না আমিতো চাম ন বেলেগত তোমাৰ আমাৰ পৰা হাইট কৰি দি হল যাক দেখাৱ খুজিছা সেই কে থ সেনেকা টাইপৰ থ কৰ ইছ ৰাম কি ফাল
এনেই এনেই আহি যাম কিবা লাগছে কিবা
একেবাৰে ভাল লগা নাই ত লাজ লগা টাইব হৈছে এখনো ফটো ভাল নহয় অওক তই কচোন তই কি কি কৈছে কেনকোৱা চ
কি অ তইচোনতো ইতিয়াই গৈ ৰ ৰ ৰ অলপ মনত কৰিবা দেই
উম ক
অ চলিউশ্যনটো ইতিয়াই গৈ যে তোক যেনেকা সি খোজে যদি আহি যায় আকৌ যেনকে শিকো যে সেনকে একবাৰ ট্ৰাই কৰিব দিছে অ উম সিটোয়েটো সিটোত সেয়ে চলিউচন কৰিব পৰা নাই
সেইটোয়ে লাগে মোক বাকী খিনিতো হৈ যাব অহাৰ পিছততো আৰু কথা নাই বাকী কিনো
মই অ কিন্তু মই যোনখিনি লাইন কৰিছো ন সি খিনিয়ে আনিব বুলি কৈ আছে এতিয়া সেইখিনিয়ে আহে কৰিব কৈছে বাৰে বাৰে মানে মই যে কৰিব দিছিলো যে এ কবাৰ আহি যোৱা নে প্লিজ
অ
থাকিব নোৱাৰিম মানে
এ নহয় নহয় এনেকে কব নোৱাৰি এনেকে কব নোৱাৰি এনেকে কলে অকমান অকমান বে মানে কেনেকোৱা টাইপৰ
মানে এই অলপ মনোৱা টাইপো হওক আৰু যাতে লাহে অলপ মানে
হাঁহি উঠোৱা টাইপৰ মিক্সিং টাইপ আচ্ছা কিন্তু মই সেনকা কথা পতিব নাজানো মেইন কথা মই মানে মই মই নাজানো সেনকা
ত মানে বহুত পিয়াজ সংগুল ভাত চাছে
অ অ সেইটোয়েইটো মেইন কথা মানে মোক ক কথাও নাজানো ভালকে কিন্তু কথাও জানো মানে বৰ দিগদাৰ হৈছে মানে যোনখিনি জান লাগে সেইখিনি নাজানো মই
ত গালি পাৰ্বা একদমেই মানা কৰিছে আৰু এইটো মান কৰিছে গালি পাৰ্বা একদম মানা কৰিছে ত তোৰ গালি বহুত পাইছা বহুত খিনিয়ে পাইছা যেতিয়া যেতিয়া এ তাই হেৰি কৰিব খুজি আছে তই একদ কালি পাৰি আছা সটোক কৈছে
উম
হয়য়ো আৰু তাক বহুত গালি দিছে ছ
কৰছও তো সেনকাই না মই কি বুলিয়ে ভাবিম তইতো সেটো সময়ত সেই বুলিয়ে ভাবলি হয়
হয় হয় কিন্তু মইও সেইটোয়ে ভাবিলো হয় কিন্তু অলপ টামমৰ কাৰণে ৰেহাই দিলো হয় মই যে হ'ব দে আৰু বহুত চিধা চাধা হয় ল'ৰাটো গম পাইছো মই পিছক লকে গমো পাব পাৰে যে কিবোৰ মানে মোৰ হিচাপত কি জানা ম মই এতিয়াও নকওঁ যে যদি মই কিবা এটা কথা বেয়া পাইছো যেতিয়া এনেকা এটা কথাত এটা আহি যাব যে ইটো কথাত যদি এ মই তোক কেনেকে বুজাও এটা এটা চিটুৱেশচনে আহি যাব যে সিটো কথা সি নিজে বুজি পাব লাষ্টত যায় মই সেই খিনি কথা মই পিছৰ হলেও দেৰি হলেও কমে মই মানে মোৰ মুখ পেটত বচি নাথাকে মই যদি কিবা কথাত বেয়া পাই থাকো মই মই পিছত হ'লেও উঘালি কই দিওঁ কিন্তু সেইখিনি কামত নক'ব পাৰোঁ মই। কিন্তু পিছত হ'লেও কৈ দিওঁ মই কাৰণ সেইখিনিত। লৈ কেনে এটা কথা হ'ল যে সি যদি চিটুৱেশচনটো অলপ ভাল হাঁহি মমেন্ট হৈছে ত সেইখিনি কথাত একদমেই কাৰণ সেইখিনি বস্তু তোৰ বেয়াই হৈ যাব ন যি হাঁহি ফুৰ্তি তেতিয়া কথা পাতি আছে ত মই সেইটো নোখোজোঁ। যিমান পাৰে ন তাতে মেমৰিজ বা
উম হম সেইটো হয়।
মোক সিটোৱে কথা কৈ আছে ডাইৰেক্ট ডাইৰেক্ট সেইটোৱে কৈছে। যদি আহে টো ভাল আৰু যদি নাহে তো সেনেকাই এ উপায় নাই আৰু তই যেনেকে হ'লেও তো আঁতৰা আনিব কৰিব লাগিব তই।
উম
আৰু মই এইটো কথা কওঁ যে নেকি যে তহঁতৰ বহুত কিবা কিবি হ'ল মই কোৱা নাই কিন্তু ইয়াক।
নাই নকবি সেইবোৰ অতহ আহ সেইবোৰ দিগদাৰ লাগে ন শুনিব ভাল নালাগে উম।
নেজানো মই তাক কোৱা নাই মই তাক।
উম কিন্তু বৰ বৰ দিগদাৰ হৈছে কিন্তু মানে একো চলিচন পোৱা নাই মানে
হ'বই না ষ্টাৰ্টিঙৰ পৰাই বহুত পাজুল লগাই থৈ দিছ তহঁতে।
মেইন কথা হৈছে মানে মানে বুজা বুজিটো নাই মানে পিছত হৈ যায় বুজা বুজিটো ফাৰ্ষ্টতে নহয়। হয় তাৰ পাছতেই আগতে মানে। পুৰা এখন ৰাামায়ণ হ'ব। তাৰে পিছত হে হ'ব মেইন কথা। কি কৰি যে।
অ এইটোয়ে তহতে নহয় ন সেনেকে বুজি নাপায় অ আৰু মই অ শুন না মই এইটো কথা তাক কৈছোঁ হা যে। এই কি কয় ৰহ আকৌ মই কথাাতটো ক'ব আহিছিলোঁ পাহৰি থাকিলোঁ মই। আপোনাৰ ভাঙি দিব মন যায় হয়
ভাত খাওঁক
এইটো কথাটো যে এই মই যে তোক কৈছিলোঁ ল'ৰাবিলাক সেনেকে ভালে নাপায়।
উম হম
সিটো কথাটো কৈছে। সি কৈছে কি যে হয় অশান্তি পায়ে যায় বোলে। এ অশান্তি পোৱা কথাটো।
উম উম উম গম পাইছোঁ সেইটো মইয়ো অ কৈছিল ৰ অ
অকল এটা ল'ৰা নহয় চবৰে হয়। সেনেকে কাজিয়া কৰি থাকিলে। অশান্তি পাই যায় আৰু ভাবিবই ন তই যদি ইমান কমপ্লেইন কৰি থাক
উম উম সেইটো হয়
ত ভাবয়ে
উম
এ তাৰ মাকেওনো কি কৰ তোৰ লগত থৈ না কথা কৈছে মাকে এতি কথা পালে তো গম পালে হয় যে মাকৰ এনেকা এনেকা হৈ মাকে কলে হয় কলেও কথা নাপাতে সিয়েই কৈছে আৰু তাৰ যি মনৰ কথা আছিল সেইখিনি মাকক কৈছে ত মাককতো লাগিবই ন যে তাই অশান্তি পাই আছে বুলি উম হে বাপ ৰে বাপ
বল্িশ বহুত বেছি ঝেমেলা
অ সি বুজি-চুজি নাপায়
অ
খঙতে গুচি যায় হয়নেকি
মই এতিয়া শুব নোৱাৰো মস্ত দিগদাৰ হৈছে আচা
তাকে তো
বলে ট্ৰাই মাৰি থাকিম কৰি থাকিম যেতিয়া লৈকে ব্লক কৰি নিদিয়েয়ে কৰিয়ে থাকিম আৰু বাদ দে আৰু উপায় নাই উপায় নাই আৰু
সেটোৱে তই তই কিবা কিবাকে বিশ্বাসটো কিবাকে আন আৰু একো কৰি নাথাকিবি কিবাকে যদি সেইটো কিন্তু তোৰ সেইটো টাইম লিমিট থাকিব নালাগে মানে এটা ডেটলাইন থাকিব নালাগে সেইটো তই লাইফ টাইমৰ কাৰণে সেনকে কৰিব লাগিব মানে কবি চিক চিকনি কৰিবি ইমান নকৰা নহয় কিন্তু ইমানো সেই নহয় আৰু যে অশান্তি লাগি যাওক
মানে কি বুজি পোৱা নাই কি কৈ আছা আধা কথা শুনাই পোৱা নাই মই
এ মায়ে মোক বকি থাকে যে মানে মই কৈছো কি তই কাজিয়া কৰিবি নকৰা নহয় মইও কৰো মই কিন্তু এতিয়া লাগা টাইমত কৰো তই কি বুজি পাও
অ অ মই সেইটো কথা বুজি পাইছো বাৰু মানে ইমান কেইদিন যে মানে অকমান স্পেচ পালোনা তাৰ পৰা বুজি পাইছো এতিয়া সেইটো কথা হা মই কৈছো এইটো কথা
অ তেনেহলে ঠিকে আছে কাৰণ এনেই লগালগ বুজি নাপায়। হয় মাথাৰ এইকেইটা অলপ স্কো ঢিলা আছে সিহঁতৰ মই মই সেইটো গম পাইছো। ইমান লগ লগা লগ আামাক। আমাৰ কথাবিলাক বুজি।
বুজি নাপাই অ অ মইতো গম পাইছো
আৰু লগালগ। খং উঠি যাব নালাগে মই এইটো কথা গমপাইছো এই অলপ আগতে আমাৰ কাজিয়া হৈ গ'ল অলপ তাৰপিছত আমি আকৌ একেই হৈ গ'লো আমাৰ একো নাইয়েই। যে গমে নাপায় আমাৰ এটিয়া কথা। ত' যদি যে আমাৰ যে অলপ আগতে কাজিয়া হৈ গৈছে এনেকোৱা হয় আমাৰ পিছত যে। মানে আমাৰ হয়য়ো লগালগ ঠিক। কো হৈ যায় কাৰণ আমি টেক সি আহে বা মই আহো আমাৰ মানে ইগ ইগি নাই আৰু।
নহয় এনেকুৱা আমাৰো হয় ৰ কিন্তু মানে কথাটো কিয় শুনালে। মানে যেতিয়া মানে কলত থাকে তিপ। তেতিয়াহে হয় নহলে নহয় টেক্সত থাকিলে নহয় ইমপচিবল নোৱাৰি।
আমাৰ মেচেজতো হয় কলতো হয় নহয়।
ন নহয় টো মানে মানে মেইন কথা মই মানে পৰা মানে যোনখিনি মানে ৰিয়েল ৰিয়েল কে মানে মই গম। পাই আছো মই কৈ আছো মানে পুৰা মানে আচল কথাটো কৰে কিন্তু সেই নকৰে সেনকোৱা।
সিমান মেছেজত মানে আহ অ অশান্তি লাগে তা্ই।
অ নোৱাৰে সেনেকোৱাতে উম দিগদাৰ লাগে উম মানে পুৰা। তাৰ মানে ইনটৰ মানে পোৰা ইনটৰ আৰু মানে অক অশান্তি পায় এইবোৰ কথা।
অ দে দে হ'ব দে অ।